হেল্ল',
অহ ',
কি কৰি আছা?
এনে বহি আছো বাহিৰত তুমি কি কৰি আছা?
এ ময়ো ৰাস্তাত বলি আছো।
অ, ৰাস্তাত সকলোৱে আছো ৰাস্তাত বহি।
অ, অকলে আছো।
অ', পিছত ভাত চাত খালা ন নাই।
ভাত নাই খাৱা আমাৰ এইফালে লাইন নাই নহয়।
অ, সেইটো কাৰণে আজি দেৰিওব ভাত খোৱাটো তাৰমানে।
অ, লাইনাহিলেহে খাৱা হব নহয়।
অ', হম। পিছত
আহ আমি হেল্ল'
অ অ শুনা পাইছেনেে নাই মোৰ কথাবিলাক
পাইছো পাইছো
কোৱা
আমি দুৰ্গা পূজাৰ চান্দা উ চাব গৈছিলো নহয়
অ অ অ পিছত
অ সি চান্দা চ্দা উঠে এই মাসৰ আহিলো
উঠাই কি মাত্ৰ কি ঘৰত আহিলা নেকি
আহ মাত্ৰ বাটতে আছো
অ অ এনে কেইজনমান গৈছিলা আজি চান্দাাতটো যাবৰ কাৰণে দূৰ্গা পূজাৰ
আমি আজি সাতজন গৈছিলো
অ সাতজন
অ
চান্দাঠাল হ'ল গোটেই মানুহবিলাকৰ ঘৰত
অ, হল, হল।
উ, উ, অ। পিছত কে এতিয়া কি ঘৰতে যোৱা নাই নেকি ৰাস্তাতে বহি আছা নেকি? অ, অ, বহুত গৰম দিছে ন? আজি দিনটো।
আজি বহুত উম বহুত গৰম দিছে
কিবা তহঁতহৰ দিনত বৰষুণ নেকি আজি দিনত বৰষুণ পৰিছিল নেকি?
আমাৰ ইফালে দিনত পঢ়িছিল ৰাতিপুৱা অলপ।
অ, অ, পিছত আৰু পৰা নাই বাট বাকী।
কৰা নাই পিছত।
অ, আমাৰ এইফালৰ পৰা ৰাতি পোৱাৰ পৰা বৰষুণ একেবাৰে। আবেলিলৈকে এক পুৰা ধাৰষাৰ
পঢ়ি আছিল নেকি?
অ, পৰা পঢ়িছিল ঘৰৰ পৰা আকৌ ওলাবই পৰা নাই আৰু কতো। যাবৰ কাৰণে।
নাই আমাৰ ইয়াতে খালি ৰাতিপুৱাই পৰিছিল।
অ, অঁ, অঁ। পিছতকে আজি কি তুমি কি ফিল্ডত গৈছিলা নেকি?
আজি ৰাতিপুৱা গৈছিলো।
পিছত দৌৰাইছে নে নাই?
আজি দৌৰা নহল আজি ৰবিবাৰ নহয়।
অ, অ, আজি তাৰ মানে আজি ৰবিবাৰ কাৰণ ৰেষ্ট বিচনা হলে ন।
অ, ৰেষ্ট দিছো।
অ, কালিতো যাবি পাই চাগে? ৰাতিপুৱা।
আহ, কালি ৰাতিপুৱা যাব লাগিব।
কালি ময়ো যাব লাগিব নহলে নহব।
অ, আজি নাই অহা নহয়।
অ, অ আজি ৰেষ্ট দিছো আজি।
অ, আমিও ৰেষ্ট দিছো কিন্তু এনে এপাক চাব গৈছিলো কোন
উম, উম, উম, উ, হয়- হয় কালি এনে ৰাতিপুৱা কেইটামান বুজাত যাবি
কালি ৰাতিপুৱা আমি ছয়টাতে যাওঁ ছয়টাতে যাব লাগিব ৰ'দ নহয় ন।
অ, অ, আজি ৰাতি এই এনে শুব লাগিব সোনকালে কৰি ন।
অহ,
পিছত এনেতে এনে তুমি এনে কেইটা বজাত মানত উঠা হৈ বিচনাৰ পৰা অ, ৰাতি
ৰাতিপুৱা মই পাঁচটামান বজাত উঠো।
পাঁচটা
উঠি মুখ চুখ
পিছত মোক চোক ধুই পেলাই এই ছয়টা বাজিলে পিছত। ফিল্ডত যোৱা আৰু ন? অ, অ। ঠিকেই আছে।
অ,
পিছত সেইদিনা বোলে তহঁতে বোলে ক ক'বাত বোলে ফুৰিবলৈ গৈছিলা বোলে মই শুনা পাইছো।
অহ, আমি গৈছিলো কামাখ্যাত সিদিনা গুৱাহাটীত।
অকলে গৈছিলে না আৰু লগৰ বিলাকে গৈছে?
অকলে নাই যোৱা আমাৰ লগৰ বিলাকে গৈছিল নহয় আৰু
অ এনেতো কি হেৰি গিছা
আমি ঘৰৰ পৰা পিলপুলিদি গলো ষ্টেশচনলৈকে
অ অ অ
ষ্টেশচনৰ পৰা পিছত ট্ৰেইন আছিল ট্ৰেইনে দি গৈছো আমি আৰু
অ অ পিছত গাড়ীতে যোৱা নাই ন
গাড়ীদি যোৱা নাই
কিবা গাড়ীৰে কিয় নগ'লা
এই গাড়ী দি আমাৰ এইফালে ৰাস্তাটো ভাল নহয় নহয়
অ অ অ পুৰা অলপ টাইম লাগে ন অলপ দেৰি হয় সেইটোৱে আৰু
অ দেৰি হয় ট্ৰেইনেদি গলে সোনকালে যাই পায়
উম উম আৰু ভাড়াটো ট্ৰেইন চাই অলপ বেছি লাগে ভাড়াটো গাড়ী ভাড়াটো
অ বাছত গলে বেছি লাগে
উম উম ট্ৰনতো কিমান লাগে ট্ৰেইনত টিকট এনেকে কিমান
ট্ৰেইনৰ টিকেট আমাৰ ইয়াৰে পৰা পঁচিশ টকা লয়
অ অ এনেইতো ইয়াৰ এই দুুধনৈ পৰা ন ষ্টেচনৰ পৰা মেইন ষ্টেচনত ন পিছত যদি বাছ গাড়ী যদি গিলো সেই দুধনৈৰ পৰা এনে গুৱাহাটীত জালুকবাৰীত এনে কিমান মান লাগিলো সেই
জালুকৱাৰী গলে আমাৰ এশ টকা লাগে
অ অ আৰু ইয়াত তেৰেনে দি দিলে পঁচিশ টকা ন বহুত
অ ডাইৰেক্ট ওচৰত যাই আৰু জালুক বাৰীৰ পৰা আহিফালে
উম উম উম উম উম এনে কিমান দূৰ মান যাব লাগে এনে জালুকবাৰীপৰা কামাখ্যা মন্দিৰ
জালুকবাৰীৰ পৰা দহ বাৰ কিলোমিটাৰ মান হয়
অ নাললে এনে টাইমতটো অলপ আধা ঘণ্টামান লাগিব পাই চাগে ন
অ অ আধা ঘণ্টা মান ল
অ অ অ অ পিছত তাতে গৈ পেলাই কি কি কি দেখিলে পিছত কামাখ্যাত
এ কামাখ্যাত গৈ বহুত মানুহ এইবাৰ বহুত ভিৰ হৈছিল অ লাখ লাখ মানুহ হৈছিল
অ অ একদমতো পুৰা ওপৰত যাব নোৱাৰে পুৰা ভিৰ পাই চাগে আৰু তোৰ ফটো চটো ত পৰা উঠিবাই প পাৰা নাই বোলে
অ এই ভিৰত ফটো চটো উথা উঠিব নেদে নহয় পুলিচবোৰ আছে তাতে ৰখি থাকিব নেদিয়ে।
অ, সেইটোৱে। মেলাত গিলে সেইকাৰণেতো মেলাত যাব নালাগে। গিলে এনে মেলা নহলা মেলা নোহোৱা চিজনিনত যাব লাগে।
অ, মেলা নাথাকিলে এনে ফুৰিব যাব লাগে।
উম - উম পিছত তুমি যি - যি চাব মন যোৱা সেইটোকে চাব পাৰিবা আৰু।
অ, এদিন যাব লাগিব আমি মিলি।
অ - অ এদিন যাব লাগিব ন আৰু কিবা তাতে যাই বহুত ভাল লাগে ন।
আহ, ভাল লাগে।
অ - অ পিছত যে সেইদিনা যে কামাখ্যাত গুৈছিলা পিছত খোৱা লোৱা ক'ত কৰিছা।
খোৱা লোৱা আমাৰ তাতে দিছে। ফ্ৰী মন্দিৰৰে ওচৰত।
কি দিছে ক প্ৰসাদ নে কিবা কিবি আছে আৰু।
অ, প্ৰসাদো আছে ভাত-ভাত দিছে। পিছত পানী গতে খোৱা বস্তু খ্ৰী দিছি।
গোটেই ফিৰি ন।
অ, ফ্ৰৰি।
কিবা-কিবা ঠাণ্ডা জুচ চুচ সেইবিলাক দিয়া নাই নেকি?
অ, দিছে - দিছে ফ্টোতি। ঠাণ্ডা-ঠাণ্ডা। তাই যি পাৰিছে দিছে আৰু।
পিছত সেইদিনা অহ, আহিছে না ঘৰত না
অ-অ নাই-নাই আমি আবেলিয়ে আহিছো চাৰিটা বজাত ট্ৰেইন আছিল।
অ-অ-অ। পিছত আৰু কি কত এইবাৰ কি ফুৰিবলৈ নোযোৱা নেকি?
আমি গৰমৰ বন্ধত ভাবিছো যাম বুলি। গুৱাহাটীতে যাম বুলি ভাবিছো কি হয়।
গুৱাহাটীতে যাবা আৰু নেকি?
অহ, গুৱাহাটীতে যাম বুলি ভাবিছো। এতিয়া এটা প্লেন কৰিব লাগিব।
উম-উম-উম পিছত পেৰেণ্ডগৰ হলেহে আলোচনা কৰি পেলাই যাব লাগিব।
অ, গুৱাহাটীত এই নতুন ব্ৰিজ বনাইছে নহয়।
উম-উম-উম-উম-উম- উম। হয়-হয় সেইটোয়া বিছে তুমিতো দেখিছা পাই চাগে ন দেখা নাই এতিয়াও
বৰিজটো এনে দেখিছো দূৰৰ পৰা কিন্তু ওচৰতওচৰত গাই পোৱা গৈ পোৱা নাই।
উম-উম-উম।
আৰু মবাইলো দেখা পাওঁ নহয়।
অ-অ-অ যাবা আৰু আৰু কেইদ কে দয়িবা টাইম পাতা যাবাই তুমি বোলে যাবাই বোলে জুলাই নেকি এই মাহত যাবাই বোলে গুৱাহাটীত পিছত তাতে গলে গৈ আহিবা তাতে ব্ৰিজত তাতে দিনত ইমান ভিৰটো বি টি ভাল নালাগে ৰাতিতে ভাল লাগে ব্ৰীজ।
অ-অ ৰাতি লষ্ট চাই দিয়াই নহয়। ৰাতি চাই ভাল লাগে।
হয়-হয়।
পিছৰ আজি বোলে কাগত বোলে কিবা আছিল বোলে। আজি কচছ নে কিবা হেৰি
অ' অ', আজি ক্লাবত মানে যে চানডে চানডে আছিল নহয়, ৰাতিপুৱা গছপুলি তছপুলি ৰুল
উম উম উম।
বহুতে জোনে যি কৰক, আজি মোৰ যোৱাই নহ'ল
কিয়?
আজি ঘৰতে কাম আছিল অলপ।
অ' অ', তোমাকতো মই ৰাতিপুৱা দেখা নাপালো ক্লাবত।
অ' অ', ৰাতিপুৱা নাই, ৰাতিপুৱা যোৱাই নহ'ল।
উম উম উম, পিছত আবেলিটো আহি-আহিছা পালে-পাই
অ', অ' অ', আবেলি গৈছিলো। ছোৱালী বোৰে কিবা শিকি আছিল।
অ' অ', আজি কিবা ছোৱালী বিলাক বহুত কমিছ ছে আজি, সেইবিলাক কালি যে আহিছিল সেইবিলাক আহা নাই আৰু, কেইবাজনো, উম উম, ভাগৰ লাগিছ নেকি, না গৰমৰ কাৰণে অহা নাই, তাহাঁতেহে জানে আৰু উম। পিছত কি তুমি আজি এনে কিমানজন মান ফোন কৰিলা আজি এনে?
আজি ফন মোৰ কৰাই নহ'ল আজি, আজি দিনতটো চাৰা দিন কাম কৰিলো। এই ৰাতি হোৱাৰ কাৰণে আৰু তোমাক কৰিলো ফোন।
উম উম, হয় নেকি, আৰু বেলেগ কি লগৰ কেইজনক ফন চন কৰাই নাই নেকি?
নাই কৰা কাকো ফনেই। এতিয়াহে আমাৰ তাতে লাইন আহিল নহয়।
অ' অ', লাইন আহিল ন?
অ', আহিল।
উম উম, এতিয়া কি মোবাইলটো কি চাৰ্জ দিবা নেকি?
অ', মোবাইলটো অলপ চাৰ্জ-তাৰ্জ দি নটা বজাত ভাত খাম। ভাত খাই আৰু শুই যাম।
আৰু মোবাইল নাচাবা নটা, নটা বজাত ভাত চাত খাই
এঘন্টামান, দছটা বজালৈকে
উম উম উম উম, এখন কেইটা বাজি-এখন আঠটা চল্লিশে হ'ল ন? নটাচোন বাজিবয়ে আৰু। বিছি মিনিট মান আছে, উম উম উম। পিছত এনে ঘৰৰ খবৰ চবৰো ভালে ন, পৰিয়াল বিলাক
অ', অ', ভালে আছে।
ভালেই হ'ব লাগে, উম আ আছে আছে, ভালেই। পিছত এনে তুমি বৰ্তমান এনে কি কিবা হেৰি কৰি আছা বোলে।
হেৰি মানে কিবা আছো আৰু এনেই। ঘৰতে, অলপ
কৰ'বাত বোলে গৈছিলা বোলে ন?
অ', মই গৈছিলো কামত।
এনে মুম্বায়ত যোৱা বুলি, যোৱা বুলি গম পাইছো আৰু মই।
অ', অ', মুম্বাইতে গৈছিলো কাম কৰিবলে।
এনে তাতে গৈ এনে কেইমাহ মান থাকি আহিলা তাতে?
তাতে মই এবছৰত হোৱা নাই, দছ মাহ মান হৈছে।
অ', অ', অ', এতিয়া আৰু নাযাৱ আৰু নাযাৱ আৰু তাতে, মুম্বায়ত?
অ', এতিয়া নাযাৱ নেকি?
অ', অ', অ'। হয় নেকি? পিছত কোৱা আৰু উম উম।
গ'লেও আৰু আমি দুৰ্গা পূজাৰ পিছত যাম পূজা তুজা খাই।
অ পূজা তুজা দেখাই না পূজাটো দেখাই যাবা। পিছত এতিয়া গিলে আৰু পূজা টুজা খাব নোৱাৰিলে ভাল নালাগিব মনতটো নহ। উম। হেল্ল'।